হয় হয় শুনি আছো মই।
অ দিয়া কি কৰি আছা ভালনেে তোমাৰ?
অ হয় হয় ভালে আছো, ‌তোমাৰ ভাল? তোমাৰ ভাল নে?
অ মোৰ ভালেই মই এই এতিয়া হেৰি ভাতগিতা খাই অলপমান এই হেৰি কৰি আছিলো, অ দুই এখোজ মান খোজ কাঢ়ি আছিলো আৰু ভাতকেইটা খাই লৈ।
হয় হয় খুব সুন্দৰ ভাল কথা। হেৰি ময়ো এই আছো ঘৰতেই মানে ভাত মোৰ হোৱা নাই বাৰু বনাই আছে আমাৰ। আহ খাম অলপ পাছতে। ‌ এই তোমাৰ লগত আজি মানে- এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰো ভাবিলো, বিষয়টো মই ভাবো- খুব গুৰুত্বপূৰ্ণ বিষয় হয়নে? সেইটো হৈছে মানে আমাৰ- বিজ্ঞানৰ অৱদানৰ বিষয়ে অকমান আলোচনা কৰোঁ নেকি আমি আজি?
ঠিক আছে অঁ ভালে হ হেৰিটো ভালে টপিক লৈছা এইটো টপিক-
হেল্লৌ' কোৱাচোন।
হয় হয়, মানে যিহেতু আমি আজিকালি ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে ৰাতি- শুৱালৈকে মানে- সকলো প্ৰায় বিজ্ঞানৰ অৱদানৰ মানে সামগ্ৰী আমি ব্যৱহাৰ কৰি থকা বুলি ক'ব পাৰি। যদি- কৈ ধৰা মোবাইল ফোন লেপটপ্ টিভি কম- পিইউটাৰৰ পৰা আদি কৰি বিভিন্ন ইলেক্ট্ৰনিক- যিবোৰ সামগ্ৰী আন আনকি আজিকালি খাদ্য সাম- খাদ্য বস্তু প্ৰস্তুত কৰিবলৈ বিভিন্ন ইলেক্ট্ৰিক সামগ্ৰী- মানে আজিকালি আহিছে। গতিকে- কি ক'বা এই ক্ষেত্ৰত মানে? বিজ্ঞানৰ অৱদান বিজ্ঞানৰ অৱদানে- আমাক মানে কেনেকুৱাকৈ মানে সুবিধা দিছে, তুমি কি ক'বা?
সেইটোতো সেইটোতো হয়েই বিজ্ঞান হেৰি প্ৰযুক্তি বিদ্যাশাক- কাৰণে আমি বহুতো সুবিধা পাইছো। কিন্তু হেৰি আৰু আগতে যিটো ধৰা- উম' হেৰি আছিলে হাতেৰে লিখি চিঠি পত্ৰ আদান প্ৰদান আছ- ছিলে, সেইটো- সেইটো খুব মানে একদম এটা ভাল অভিজ্ঞতা আছিলে আৰু। আজিকালি যেতিয়া বিজ্ঞান আহি গ'ল।
হয়। ঠিকেই কৈছা মানে সেই আগৰ তাহানি দিনৰ যিবোৰ মানে চিঠি লিখাৰ যি মাদকতা- সেয়া যেন আজি- দিনত নাইকিয়া হৈ পৰিছে। যেতিয়াৰ পৰাই ধৰা মোবাইল ফোনটো আহিল তেতিয়াৰ পৰাই মানে- অ' নিশ্চয় এনেকুৱা হয় যে, কি কিছুমান কিছু ক্ষেত্ৰত সহায় বা- আমাৰ আৰাম যেনেকৈ ধৰা, আগতে তুমি এটা বিশেষ খবৰ পঠিয়াবলৈ- আহ চিঠিখন দিবলৈ প্ৰায় মানে তোমাৰ- এমাহ দুমাহ পৰ্যন্ত লাগি গৈছিল, গতিকে সেই ক্ষেত্ৰত- মানে বহুতো অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু আজি চব পলকতে তুমি যাক- কেই ইচ্ছা তাকেই তেওঁৰ লগতে তুমি সংযোগ স্থাপন কৰিব পাৰা মোবাইল ফোনৰ জৰিয়তে। কি ক'বা এই ক্ষেত্ৰত?
তুমি একদম খুব সুন্দৰ এটা হেই কথা উত্থাপন কৰিছা, মই এই ক্ষেত্ৰত- একদম একমত। ঠিকেই কৈছা, আগতে যেতিয়া চিঠি পত্ৰৰ মানে যুগ আছিলে তেতিয়া- এটা খুব সুকীয়া এটা মানে মাদকতা পাইছিলো। আজিকালি যেতিয়া মোবাইল ফোন- টো ওলাই গ'ল, সকলো মানে এ মানে- কি বুলি ক'ম আৰু? সৰুৰ পৰা ডাঙৰলেকে বয়োজেস্ঠজনলেকে মানে অকল হাতে হাতে মোবাইলটো লৈ- তেওঁলোক- অকল মোবাইলতে মানে ব্যস্ত হৈ থাকে আজিকালি কিতাপ পত্ৰ পেপাৰ পঢ়াতো- মানে একেবাৰে বাদেই দিয়াৰ দৰে হৈ গৈছে।
হয়, হয়, ঠিকেই কৈছা, গতিকে মানে আমাৰ কিছুমান অভিয়াষ যদিও, যদিও আমি এতিয়া চিঠি লিখাৰ প্ৰয়োজন নাই, কিন্তু আমি মাজে সময়ে চিঠি লিখাৰ মানে, সেই যিটো মানে অ', অভিজ্ঞতা বা মাদকতা, সেইটোৰ বাবে আমি চিঠি মাজে সময়ে লিখি থাকিব লাগে, হয় নে নহয়? এনেকুৱাতো নহয় যে আমাৰ এতিয়া মোবাইল ফোন হ'ল, গতিকে আমি চিঠি লিখা আমি পাহৰি যাম, বা চিঠি আমি নিলিখিমি একেবাৰে। সেইটো হ'ব নোৱাৰে।
সেইটো, সেইটোতো হয়েই, সেইটো এতিয়া তুমি আৰু মই ধৰ আমাৰ দৰে দুই চাৰি জনেহে আমি সেইটো ভাবিছোঁ, যে মোবাইল ফোন টো আহিল বুলিয়ে যে আমি লিখা মেলা কৰাতটো যে বাদ দি দিম এইটোতো নহয়। সকলো, সকলো মানুহ বিলাক তো আমাৰ দৰে এইবিলাক কথা নাভাবে, সেইটো কাৰণে আমি ধৰা এইটো এটা সজাগতামূলক হেৰি কি অ', হেৰি, আলোচনা কৰিব লাগিব। আমি আলোচনা নকৰিলে, আৰু ধৰা উঠি অহা প্ৰজন্মটোৱে টো আৰু উম, সকলোখিনি কথা পাহৰিয়ে যাব, লিখা মেলা কৰাত বা কেনেকে আগতে চিঠি পত্ৰ আছিলে, কি কৰিছিলে। মোবাইলতটো মানে অহা পৰা ধৰি সকলো ল'ৰা-ছোৱালী মানে অকল মোবাইলৰ ওপৰতে, গেম খেলাই হওক দি বা ভিডিঅ' চোৱাই হওক, কিবা যিকোনো মানে হেৰিয়তে মানে টপিক এটা লৈ, তেওঁলোকে মোবাইলটোক লৈয়ে ব্যস্ত হৈ থাকে। আহ, এতিয়া আৰু ধৰা এতিয়া লিখা মেলাটো অলপমান কমি গৈছে।
হয়, হয়, ঠিকে কৈছা, গতিকে মানে এই বিজ্ঞানৰ ফলত আমাৰ ধৰ, আগতে এ চাকিৰ পোহৰত বা লেমৰ পোহৰত আমি পঢ়া লিখা কৰা বা, জীৱন নিৰ্বাহ কৰিব লগগীয়া হৈছে আগতে। কিন্তু আজিকালি চোৱা মানে, ব, বিভিন্ন ধৰণৰ লাইট বিজুলী বাতি আদি যিহেতু আহি গ'ল, গতিকে কিমান আমাৰ সুবিধা হৈছে, কি কবা এই ক্ষেত্ৰত?
অ', এই ক্ষেত্ৰতো, এইটোতো একদম পুৰা ঠিকেই কথা কৈছা বা এইটো বিৰাট অভিজ্ঞতা। কাৰণ কিয়, যেতিয়া মানে হেৰি আহি গ'ল। এইবিলাক আগতেটো আমি লেমৰ পোহৰত, চাকি পোহৰত পঢ়িছিলোঁ। এতিয়া এই হেৰি যেতিয়া লাইন এইবিলাক হেৰি প্ৰযুক্তিবিদ্যা এইবিলাক হেৰি আহি গ'ল, সেইটো আহি গলত মানে অ', বহুতো মানে উন্নতৰ হ'ল আৰু, আগত আগতকে মানে আজিকালি বহুত উন্নত উন্নত, দিনক দিনে মানে এ হেৰি হৈ গৈ আছে। উন্নত হৈছে।
উন্নতিৰ দিশে গৈ আছে হয়-হয়, ঠিকে কৈছে আগতে যাত্ৰা কৰিবলৈ যেনেকৈ তোমাৰ খোজ কাঢ়ি বা গৰু গাড়ী, ঘোৰা গাড়ী ব্যৱহাৰ কৰা হৈছিল। কিন্তু আজিকালিতো সেইবোৰ নহয়, আজিকালি ইমান তোমাৰ উম, বিভিন্ন ধৰণৰ গাড়ী-মটৰ উুৰা জাহাজ পৰ্যন্ত আজিকালি বিজ্ঞানৰ অৱদানৰ ফলত আমি পাইছোঁ। হয়নে, আজিকালি পলকতে তোমাৰ আহ শ-শ হেজাৰ-হেজাৰ কিলোমিটাৰ তুমি আহ, দূৰত্ব অতিক্ৰম কৰিব পাৰিবা, অতি অপলকতে, গতিকে, মানে কি কবা? এই ক্ষেত্ৰত।
অঁ সেইটোতো হয়ে, আ আগতে ধৰা এতিয়া কৰ'বাত যাব লগীয়া হলে উম, আগৰ দিনৰ সেইটোতো বেলেগ কথা দিয়াচোন ঘোৰা গাড়ী হেৰি গাড়ী আছিলে সেইটো আজিকালি এতিয়া মানে এক চকেণ্ড আধা ঘন্টা এঘন্টাতে হৌ বাহিৰৰ এ, মুম্বাই, দেলহি, কেলকাতা যাব পৰা এতিয়া কিমান বিজ্ঞানে এটা হেৰি
সুবিধা দি দিলে, সেইটো কাৰণে মানে উম।
ৰে'ল যোগে উৰাজাহাজ, পানী জাহাজ আদি মানে সক সকলো সুবিধা সকলো ফালে সুবিধা হৈছে, এতিয়া চাবা তুমি মানে এই অনলাইন মাধ্যম বা আহ এইবোৰ ভিডিঅ' কলৰ জৰিয়তে তুমি সাত সাগত তেওঁ নদী সিপাৰে থকা এজন ব্যক্তিৰ লগত টো তুমি সাক্ষাৎকাৰ লৈ মানে বাৰ্তালাপ কৰিব পাৰিবা। কি কবা এই ক্ষেত্ৰত?
সেই ক্ষেত্ৰতটো একদম বিৰাটে মানে সুবিধা হৈছে ধৰা এইটো উম হেৰিটো
অ' মাতটো অহা নাই।
ৰ কাৰণে ভিডিঅ' কলিঙৰ জৰিয়তে। সেইটো খুব উ অভিজ্ঞতাটো ভাল আৰু বিৰাটেই ভাল।
হয় হয়, ঠিকে কৈছা গতিকে মানে আমি বিজ্ঞানৰ অৱদানক ফলত আমাৰ জীৱনত বৰ্তমান সমাজৰ জীৱনত বহুখিনি গুৰুত্বপূৰ্ণ অৱদান আছে, তাক আমি নুই কৰিব নোৱাৰো, গতিকে আমি মানে এই বিজ্ঞানৰ যিসমূহ অৱদান আছে তাৰ যেনেকৈ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে, গতিকে এই বিজ্ঞানৰ অৱ ফলটো নিশ্চয় আমাৰ ভাল দিশ আছে আৰু বেয়া দিশ কিছুমান আছে, যেনে ধৰা এতিয়া মোবাইল ফোন বা সামাজিক মাধ্যম অহাৰ ফলত মানুহে অধিক সময় ইয়াত আহ ব্যৱহাৰ কৰ বেয়া সময় দিয়ে। যাৰ ফলত অন্য কাম বা কিতাপ পঢ়া নিচিনা এনেকুৱা বাতৰি কাকত পঢ়া এনেকুৱা ধৰণৰ বা আজিকালি তুমি দেখিবা যে খেলপথাৰত ল'ৰা ছোৱালীৱে সৰু ল'ৰা ছোৱালীৱে খেলা ধূলা নকৰে। মোবাইল ফোনতে ব্যস্ত থাকে, কি কবা এই ক্ষেত্ৰত?
সেইটোতো একদম তুমি ঠিক কথাই কৈছা আজিকালি মানে ল'ৰা ছোৱালী আগতে ধৰা ফিল্ডত গৈ খেলিছিলে। তেতিয়া ইমানো মানে হেৰিটো উ হেৰিটো স্বাস্থ্যটো হেৰি নাছিলে আজিকালি যেতিয়াই মানে মোবাইলটো হ'ল দুটা দিশ আছে দিয়াচোন এটা ভাল দিশ এটা বেয়া দিশটো প্ৰত্যেকটো হেৰিয়তে থাকেই, এতিয়া সেই খেলা ধূলাটো বন্ধ কৰি যেতিয়া মোবাইলটো মানে আহি গ'ল তেওঁলোকে মানে খেলা ধূলাটো বন্ধ কৰি দিলে এইফাল তি বেমাৰ আজাৰটো বেছিকে হ অ' বেছি হ'ব হ'ল আৰু, ধৰিলে।
উম উম, হয় হয়, ঠিকেই ঠিক কথা কৈছা, গতিকে আমি মানে অধিক সময় এনেকুৱা ধৰণৰ মানে ইলেক্ট্ৰনিক সামগ্ৰী বা এই মাধ্যম সমূহত নকটাই মানে আমি বাহিৰা খেল ধূলা কৰা, কিতাপ পঢ়া এনেকুৱা অভ্যাস থাকিলহে মানে আমাৰ মানে শৰীৰটোও সুস্থ হৈ থাকিব, নে কি কোৱা?
একদম তুমি যিটো কৈছা একদম উচিত কথাই কৈছা। এ আমি ধৰা বেছি সময় মোবাইলত নিদি আমি যদি খেলা ধূলা কৰি আমি যদি এ অলপমান শৰীৰটো যদি চৰ্চা খেলা ধলা কৰি যদি শৰীৰটোও অকমান ভাল কে হেৰি কৰিব পাৰো তেতিয়া আমি নিৰোগী হৈ থাকিম, সেইটো ঠিকেই কৈছা তুমি।
হয় হয়, অ' ঠিক কথা কৈছা আৰু এই কি কয় এইটো আমাৰ বিশেষকৈ এই বিজ্ঞানৰ অৱদানৰ ফলত মানে আমাৰ বিভিন্ন ধৰণৰ সুবিধা সা সুবিধা হৈছে দিয়াচোন। আ তাৰে সুবিধা সমূহৰ ভিতৰত মানে আমি অলপ আগত আলোচনা কৰিলো যেনেকৈ আগত চিঠি আছিল এতিয়া মোবাইল ফোনৰ জৰিয়তে আমি দূৰ দূৰণিত খবৰ পঠিয়াব আৰু আগতে এতিয়া চাবা তুমি যদি ধৰা আন এখন মানে দেশতো আছা। তাত আৰু মই আছোঁ আন এখন দেশত যদি তোমাৰ মানে কিবা বিপদ আপদ হৈছে বা টকা পইচাৰ প্ৰয়োজন হৈছে তথাপিও আজিকালি মানে যি এই আহ' ইণ্টাৰনেট মাধ্যমৰ যোগেদি ইউ পি আইৰ মাধ্যমেদি বা এনেকুৱাকৈ পইচাও পঠিয়াব পৰা পলকতে পইচা পঠিয়াব পাৰি। নে কি কোৱা য'ত আগতে মানে তোমাৰ নিজে গৈয়ে মানে পঠিয়াব লাগিল হয়।
হয় হয় এইটো একদম খুবেই ভাল কথা তুমি উত্থাপন কৰিছা। আগৰ আগৰ দিনত মানে ধৰা টকা পইচা পঠিওৱাতো বিৰাটেই অসুবিধা আছিলে ধৰা যি টো নেকি? ধৰা এসপ্তাহ লাগে বা দহ দিন পোন্ধৰ দিন লাগে পইচাটো পঠাওতে আজিকালি মানে পলকতে পঠিয়াব পৰা এটা মানে একদম উপায় এ ওলাইছে। সেইটো কাৰণে মোবাইল ফোনটো মানে হৈও মানে ঠিকে আছে ভাল কথা এই মোবাইল ফোনটো থকাই মানে ভাল হৈছে সেইটো কাৰণে। একপ্ৰকাৰে সেইটো ভাল হৈছে। কিছুমান ক্ষেত্ৰত বহুত মানে আমি সুবিধা খিনি মানে মোবাইল ফোনে দ্বাৰাই কৰিব পাৰিছোঁ।
ঠিকে আছে, তেতিয়াহলে ঠিক আছে আজি তোমালোকত আলোচনা কৰি ভালেই লাগিলে। আজি আমি নহ'লে ইমানতে আমি সামৰিছোঁ।
ঠিক আছে হ'ব দিয়া তেতিয়া হ'লে। কেতিয়াবা আকৌ এনেকে লগ পালে বহলাই আলোচনা কৰিম। এইটো বিষয়ে এইটো বিষয়। লৈ
ঠিক আছে ধন্যবাদ।
ধন্যবাদ।